হেলো।
হেল্ল' অঁ কি কৰি আছ?
অ গৰু গাই বান্ধি আজৰি হৈছো।
অ অ।
ভাত পানী, বতৰটো অকমান কলা মলা কৰি আছে।
অঁ কাৰেণ্ট চাৰেণ্ট আছে নাই এতিয়া?
কাৰেণ্টটো আছে হেই মটৰটো লগাই মেলি আজৰি কৰিছোঁ।
অ।
তাৰ পিছতে ভা পানী অকণ গৰমাই লৈ পেলাই সেই ভাতকেইটা উঠাই দিলো।
অঁ দিনটো সেই তেতিয়াই খোৱাহে আৰু।
উম আকৌ আজি ভৰিকেইটা আকৌ বিষাইছে।
দিনটোত ভাতে খোৱাই নাই।
নাই খোৱা চাহ একাপ খালোহঁত।
অঁ লাল চাহে গাখীৰটো এদাই কৰি থৈ আহিলোঁ।
উ।
উ এহেত কলৈ গ'ল?
আছে, লোৱা টিউচনলৈ গ'ল অহাই নাই।
অ আজি ইমান দেৰি হৈছে কালি দেখোন ইমান সময়লে পায় আজৰি।
পৰীক্ষা লৈছে আজি।
অঁ ভালেই কৰিছে আজি বহী দিলে নি বাৰু গণিতৰ স্কুলৰ?
নাজানো নহয় সুধিব লাগিব, কালি ইংলিছত কিমান পালে জানো!
সি নক'লে আকৌ।
উম।
কালি বহিয়ে নেদেখুৱালে কমকে পাইছে চাগে, নহলে দেখুৱালে হেতেন নে।
উম দিছে নে নাই দিয়ে এতিয়া সিহঁতেহে জানিব, সিহে জানিব।
দিয়াহি হেতেন কলে হেতেন কিবা হেৰি কৰি পেলাই হলেও, নিদিলে চাগে সেইকাৰণে ইমানকে কোৱা মেলা নাই।
অ।
ভাত কিহেৰে বনাবি এতিয়া?
বা দুপৰীয়া দালি অকমান আছে দাংবডী খিনি বেয়া হৈ গৈছে যে সেই সেখিনিকে ভালকে সেই চাই চিতি বেয়াখিনি পেলাই দিলোঁ ভাল খিনি হেই কৰিলো এইটো কি দম কুটি পেলাই থৈ আহিছো।
অ সেইখিনি খাই পেলোৱাই ভাল নহলে বেয়া হৈ গৈ থাকিব এই ৰঙালাও কনো। বেয়া হৈ যাবাগে খাই পেলাবি সোনকালে, নহ'লে ৰঙালাও খিনি বেয়া হৈ
এ হে অকমান এই বুবুক দিব লাগিব হেৰি এই হেই আ যে ইমান ভাল নাপাওঁ।
অ' অ' দি দিব লাগে। অকনমান চেনি তেনি দি লৈ পেলাই খাবি, তেনেহলে ভাল নালাগিব।
মই বেয়া পাওঁ সেইদে বনালে।
তেতিয়াহলে জলা দি পেলাই নহ'লে পছলা এটা কাটি পেলাই পছলা লগত খা, নহ'লে বহুত বেয়া হব খাবলৈ।
উম্ জ্বলা চলা দি অকমান খাব পাৰো। হেৰি এদে বেয়া পাওঁ।
ওম।
পচলাৰ লগতে ভাজিব লাগিব।
নহ'লে ভাল খাবলৈ ভাল নালাগিব পচলা সৈতে ভাজি খাবলৈহে ভাল লাগিব। সিদিনা খন যে বনাইছিলো তেনেকে ভাল লাগিব অকনমান।
উমম্।
মই সেই আহি পেলাই সেই, ঠাই ঘৰ সাৰি মেলি লৈ পেলাই চব চিজিল কৰি লৈ পেলাই হেই বটীয়া মাছ কেইটামানকে বাচি থৈ দিছো। তাৰপিছত যে এতিয়া হেই, এই তাৰ পুৰণা গাঁৱলে গৈছিলো তাৰ পৰা হেৰি আনিলোগে বৰ মানুহ এঘৰৰ পৰা হেৰি ভোল লৈ আহিছিলো।
অ'।
ভোলৰ সৈতে বনাম চাগৈ আৰু।
অ'।
নহ'লে বনাবলে একোৱেই নাই। যিয়ে আছে সেই খিনি যিয়ে আছে, অকল হেৰি কি আছিলে এটাও মাছ মৰা নাই।
অ' যিয়ে গোটেইখিনি নাবাচিবি মৰা কেইটা
নাই, নাই বচা হেই দুটামান নহয়, চব জীয়ে আছ ন তাৰপা কেইটামান হেৰি কৰি পেলাই বাচি থৈছো আৰু। সেইকেইটাকে হেই বনাম এতিয়া ভোলৰ লগতে।
অ'।
তাকে খাম অ'। সোনকালে বনাব লাগিব হেই নহ'লে সেই ৰাত সি আকৌ সেয়া যাবই নহয়, এটামান বজালে চাগে।
অ'।
ভাত পানী বনাই মেলি খাই বৈ আজৰি হৈ পেলাই শুই থাকিম আৰু।
অ' তাকে এতিয়া খৰিছাকন কাৰ হাতত দি পঠিয়াম।
তাকেহে কাইলৈ কোনোবা আহে যদি বজাৰলৈ তেতিয়া দি পঠিয়াবি আৰু।
কোননো যাব এ হেৰি অ ভিনদেউ অসুখে হৈ আছে।
অ', এ হেৰি যে এই আমাৰ পৰা আগলে যে বত্তা এঘৰ লৰাটো যে টেণ্টত যে আছে যে
উম।
তাকো দেখিছিলো তাৰপিছত যে সিহঁতৰ জোৱাইক এক টোযে তাকো দেখিছিলো। তাৰপিছতে এই খুৰাজন যে তাকো দেখিছিলো মানে যদি পাওঁ যদি কাইলৈ বোলে বিয়ালে বুলি আহিছে।
অ'।
তেতিয়া দি পঠিয়াব পাৰিবি বা বোলে পৰসিলে মানে টেন্ত ভাঙিবলৈ আহিছে তেনেকুৱাতো দি পঠিয়াব পাৰিবি।
অ' তাৰপা মাতিছিলি নে নাই?
মই ৰা ৰাস্তাৰ পৰাহে দেখিছো, ওচৰলৈ নাই যোৱা।
অ' মাতিব লাগিছিল আকৌ।
মই বিয়া ঘৰলে সোমোৱা নাই নহয়, মই গৈছো মিটিঙলে।
এ সৰু বৌজনী ভাগৰ।
অ' অ' এই বৰ্তাহতৰ বোৱাৰী বোৱাৰীজনী যে বোৱাৰীজনী।
পাপৰি।
নহয় সিজনি। আজি যে মাটি ৰুবলে যে গৈছিলি যে।
এ সি নাই যোৱা আজি ঘৰতে আছে সি।
তেতিয়া সি নহয় চাগে এ সিহঁতৰ মুঠতে ডাঙৰজনী জীয়েকৰ জোৱাইকটো যে।
অ সি গৈছে যদি এ সি গৈছে যদি তেতিয়া হয় সি ইটোহে গৈছে।
অ' জানো নে জানো।
অ' মই সুধিব লাগিব ৰ।
অ' সেই সি তাক দেখিছিলো মানে। তাৰছতে এই হেৰি যে। এই এইটো কি বুলি কয় এই যোৱাবাৰি যে ষ্টেচনৰ কাষৰ যে মানুহ ঘৰ। যে সিহঁতৰ ভায়েকটোও আছে। এই খোৱা সখীয়েটো যে।
গম পাইছো।
অ' সিও আছে মানে। দেখি আহিছো মই ৰাস্তা পাই।
অ' তহতেৰ ওচৰৰততে নে কি।
আমাৰ ওচৰতে এই বুবু দা যে সিহঁতৰ সেই খিনিলে।
অ', অ'
সে হে সেইখিনি মানে মই সেই ৰাস্তাৰ পৰাই দেখি দেখিলো আৰু মাতিবলৈ মেলিবলৈ নহলে সিহঁতে ভিতৰত হেৰি আছে যোনে বাহিৰৰ পৰাই অকমানকে দেখিলো।
অ'
ইমান মানে হেভি ট্ৰেনটো দিয়া নাই আৰু মানে। বৰ বিয়াই বৰ বিয়াই। যদি ভিতৰতো ইমান হেভি কৰিছে নাজানো বাহিৰীতো মানে ইমান হেৰি নহয়।
অ'
মই দেখি আহিছো।
অ' বাকী পেহী কেনেকুৱা।
পেহী ঠিকে আছে আজি পৰিলে বোলে
ঠিক আছে হ'ব দে মই আলহী আহিছে।
হা
আলহী আহিছে বোলো।
অ' হ'ব ঠিক আছে বাৰু।